হেল্ল' অ' ক'বচোন?
শুনিছা, নহয় জানো?
অ' শুনিছো শুনিছো।
উম হ উম হ তুমি গাঁৱৰ পৰিৱেশটো দেখিছানে নাই?
আমি গাঁৱৰে হয়, এতিয়াহে বাৰু চহৰত থাকোঁ। এনেতো আমি গাঁৱৰে হয়।
অ', কোনফালে ঘৰ আছিলে?
আমাৰ গাঁও অৰজিনিয়েল ঘৰটো হৈছে আমাৰ হেৰি মৰিগাঁও।
অ', মৰিগাওঁ অ'। টাউন-টাউনলেযাব কিমান বছৰ হ'ল?
বহুত বছৰে হ'ল মই যেতিয়া অ', তিনি বছৰ আছিলোঁ চাগে তেতিয়া লৈ আহিছিলে।
তুমি গাঁৱতো জন্ম হৈছিলা, ডাঙৰ দেশৰ টাউনত হ'লা না।
উম, উম।
উম, গাঁৱৰ পৰিৱেশটো গাঁৱৰ পৰিৱেশটো মানে একদম প্ৰাকৃতিক নিভাঁজ পৰিৱেশ হা'। সেই, সেই পৰিৱেশটো যোনে থাকে, সেই পৰিৱেশটো এৰিব নোৱাৰে। এতিয়া মানে মই সৰুৰ পৰাই ডাঙৰ হ'লোঁ, গাঁৱৰ পৰিৱেশতে মানে এতিয়া টাউনলৈ গ'লে মানে কিবা বেলেগ, বেলেগ যেন অনুভৱ হয়, তেনেকুৱা হা'।
হয়।
গাওঁৰ পৰিৱেশ
গাঁৱৰ পৰিবেশটোয়ে বেলেগ ধৰক চব বস্তু অ', খোৱা ব স্তুবিলাক গোটেই ফ্ৰেছ পোৱা যায়, অ'
খোৱা বস্তু লগ খোৱা ব-খোৱা বস্তুতটো আছে কিন্তু তকৈ আটতকৈ ডাঙৰ কথা হ'ল মানে মানুহবিলাকৰ অকৃত্ৰিম ভালপোৱা মৰম চেনেহ। প্ৰেম সেইটোহে মেইন আচল কথা। মানে মানুহখিনিৰ মৰম চেনেহ সেইটো কি-কৃত্ৰিম নহয়, সেইখিনি অকৃত্ৰিম হয়। প্ৰকৃত ভালপোৱা আৰু।
তাকে। আপোনালোকে চেঙাত থাকেনে বহৰী? চেঙা এটাই ন জাগা?
না-নাই চেঙা বহৰি অকণমান দূৰ হয়, চেঙাৰ পৰা বহৰী তিনি কিলোমিটাৰ মান দূৰ হয়।
অ'।
আমাৰ থকা ঠাইখনৰ নাম বাটগাঁও বুলি কয় চেঙা বহৰি এ, মাজতে আৰু আমাৰ।
অ', অ'। চেঙা গৈছিলোঁ এবাৰ। মোৰ বাইদেউ এজনী আছে। অ', ত' বিয়া হৈছে তাইৰ। তাতে গৈছিলোঁ।
উম চেঙাত ব্ৰহ্মপুত্ৰ নদীতটো নাই বগৰীত ব্ৰহ্মপুত্ৰ নদীতটো আছে। কিন্ত বহুৰে বহুখিনি জগা মানে ঠাই সহায় নিলে ব্ৰহ্মুত্ৰ নদীয়ে।
অ'।
ন বহুত হয় প্ৰায় বছৰে বছৰে অলপ অলপ মানে ভাঙিয়ে থাকে। বহৰী গাঁওখন বহুত খিনি ভাঙিলে, আগতে নদীখনন বহুত দূৰত আছিলে।
এই বিকি নদী যে এইটোৱে ভাঙিলে নেকি?
নহয়, নহয় ব্ৰহ্মপুত্ৰ নদী।
বিকি নদী এটা আছে, বেকী নদী নেকি অ'। সেইটো নদীও বোলে বহুত ভাঙিছে শুনা পাইছিলোঁ মানে।
সেইটো উত্তৰ বৰপেটাৰ পিনে আছে, আমি দক্ষিণ বৰপেটাৰ মানুহ।
অ'।
বৰপেটাত আছে। বেকী নদীয়ে সেইটো নদীও ভাঙে, সেইটো নদীৰ পানীটো বহুত ঠাণ্ডা। উম, মানে মানে ফ্ৰিজৰ পানীৰ নিচিনা বোলে ঠাণ্ডা তেনেকৈ কয় মানুহে। বি বিক নদীৰ পানীত, আৰু ভাঙে ব ময় শুনিছো। লে ভাঙি আছে, এই যে মানৱ অ অভয়ণ্যৰ পৰা বেছি দূণ নহয় বিক নদীতটো তেনে সেইটো এৰিয়াতে পৰে।
অ'।
মানৱ অভয়াৰণ্যলৈ গৈছা নেকি তুমি?
ন মই এতিয়ালৈ মানে এটা অভয়াৰণয়তো যোৱা নাই। তপানে গুৱাহাটীৰ পৰা বহুত দূৰ দূৰ ন হৈ যায় যোৱাই নহয় আমাৰ, তেনেকে।
হয় হয়।
আপুনি এনে গুৱাহাটী আহে ন?
গুৱাহাটী মই যাই থকা পৰে কিবা কিবি কামত যাই পৰে আৰু মই এই গুৱাহাটীতে এম এছ চি কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটতে এম এছ চি কমপ্লিট কৰিছিলোঁ মই। তেতিয়াতো গুৱাহাটীতে তেতিয়া গুৱাহাটীতে আছিলো দুবছৰ মই গুৱাহাটীত আছো।
অ' এনে গুৱাহাটীত কিবা কিবি খোলা হোৱাৰ পিছত আহিছেনে?
কি পাবি?
মানে বহুত ত চাৰট খুলিল নতুন নতুন কিবা বি খুলিল।
গৈছো। কিন্তু মানে সেইবিলাকত যোৱা সময় নাথাকে মই গ'লে কামতহে যাওঁ না। সেইবিলাকত সোমোৱা সময় নাথাকে, তোমালোকৰ পাঞ্জাবীৰে কাষতে আছিলোঁ মই মোৰ যিটো পি জি আছিলে।
উম।
হোষ্টেলটো এই চিৰায়াখানাৰ কাষতে আছিলে তো। তাৰ পৰাতো পাঞ্জাৱেৰে বৰ বেছি দূৰ নহয়।
উম।
তাতে আছিলোঁ মই তাতে বেছিদিন থকা নাছিলোঁ পিজি তিনিমাহমান আছিলোঁ নেকি। তাৰ পিছত মই নিজাকে মানে ঘৰ ভাড়া কৰি থাকিলো কাৰণ তাৰ পৰা মানে বহুত দূৰ হৈ যায়। গুৱাহাটী ইউনিভাৰ্চিটিখন হাঁ, তাৰপিছত মই গুচি গ'লোঁ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ কাষতে ধাৰাপুৰ বল ঠাই এখন আছে তাতে আছিলোঁ। আহ। আৰু
গুৱাহাটীৰ পাৰ হৈ যে সোণাপুৰত বৰ্তমান জুবিন ক্ষেত্ৰ কৰিলে সেইপিনে মই যাব বহুত ইচ্ছা আছে, কিন্তু সময়েই উলিয়াব পৰা নাই। তুমিতো গৈছা নেকি?
অ', অ, গৈছো। এতিয়া মানে অ' ফাৰ্ষ্টতে মানুহ একদম বাছ ভৰি ভৰি গৈছে। একদম বাছ ভাৰা কৰি কৰি গৈছে, বহুত মানুহ হৈছে মানে এতিয়াও যদি যায় আপুনি মানুহ পাবয়েই মানে তাতেই। এনি টাইম মানুহ থাকেই তাত। মানে আৰু তাৰে লগতে কাষে কাষে মানে বহুত দোকানো হল। দোকান চোকান মানে এনি টাইম মানুহ থাকে এতিয়া অকমান কমিছে।
গুৱাহাটীৰ, গুৱাহাটীৰ মাজ মজিয়াত যদি থাকিলে হয়, এই ভূপেন হাজৰিকাৰ ক্ষেত্ৰখন যেনেকে
হয় হয় একদম, উম।
তেনেকে কাষত তেনেকুৱা ঠাইত যদি কৰিলে হয়, তাতেতো মানে মানুহ মানে কেনেকুৱা হৈ থাকিলে হয় মানে অহ ইমান ভিতৰুৱ ঠাইত কৰিছে তথাপিও মানুহ
উম, এতিয়া বনা বনোৱা ষ্টাৰ্ট কৰিছে আৰু। ভালকে, কৰিব এতিয়া আৰু। কামটো অকমান বন্ধ হ'ল নেকি মাজতে, এতিয়া আকৌ কৰি আছে। কেইবছৰমান লাগে আৰু কৰুতে। সেইখিনি জাগাৰ এতিয়া মানে যিটো মাটিৰ ভেলুতটো আৰু বাঢ়ি যাব সেইফালে, জুবিন ক্ষেত্ৰতো যেতিয়া হৈ উঠিব তেতিয়া বাঢ়িব। আকৌ সিফালে আৰু এটা জুবিন ক্ষেত্ৰ পাৰ হৈ কিনে আৰু এটা নতুন চাইন্স চিটি খুলিছে।
অ', শুনিছো, মই শুনিছো, শুনিছো এইটো সেইটো শুনিছো মই।
অ', সেইটোও বহুত চাব লগা বস্তু হয় মানে, ভাল ভাল বস্তু গৈছিলো মানে, ভালেই। উম। চৰকাৰে ভাল ভাল বস্তুয়েই খুলি আছে আৰু।
সময় লাগে বাৰু।
উম।
তুমি যে ক'লা বৰপেটাৰ পিনে চেঙাৰ পিনে আহিছা আহিছা বুলি হা। সেই আ আগৰ ৰাস্তাটোতো সিমান ডাঙৰ নহয় এতিয়া এইটো ফৰ লাইন ৰা ৰাস্তা বনাব জানানে? বহুত ঠাইত বহু কিছুমান ঢেৰ আৰম্ভ কৰি দিছে এতিয়া ফৰ লাইনৰ কামবিলাক। অহ আৰু চাবা পাঁচ বছৰ পিছত আহিলে চাবা তুমি সম্পূৰ্ণ বেলেগ এটা পৰিবেশ।
মানে অহ, মানে ফৰ লাইনটো বনোৱা হওঁতে হওঁতে পাঁচ বছৰ লাগিব সম্পূৰ্ণ কৰিবলৈ। তে পাঁচ বছৰ পিছত মানে এটা বেলেগ পৰিৱেশ পাবা চাবা। এনেকুৱা মানে কাম চলি আছে।
এনেই চৰকাৰে কিন্তু ৰাস্তাৰ কাম বহুত জেগাত ভালেই কৰি আছে।
হয় হয়, ৰাস্তাৰ কাম দলং কৰি আছে কিন্তু।
উম, গুৱাহাটীতটো ইমান ফ্লাই অভাৰ বনাই আছে ক'ব লাগিব আৰু।
ভাস্মৰক। ভাস্কৰ বৰ্মা দলংখনো বনালে নহয় ব্ৰীজখন।
আৰু বহু কেইখন ব্ৰিজৰ কাম চলি আছে। ধুবুৰীত ফুলবাৰী ব্ৰিজখন চল সেইখনৰ কাম চলিছে সেইখন ক সম্পূৰ্ণ হোৱা নাই। সেইখনতো বহুত দীঘল দলং হ'ব মোটামুটি বাইশ কিলোমিটাৰ নে তেইশ কিলো মিটাৰ দীঘল
উম
এই ফুলবাৰী দলংখন, মই গৈছিলোঁ আজি আহহ তোমাৰ দুবছৰে হ'ল হা, দুবছৰ আগতে গৈছিলো তেতিয়া পুৰা কাম চলি আছিল। আহ ক'লে কি এইখন পাঁচ বছৰ আগত সম্পূৰ্ণ নহব, তেনেকে কৈছিলে। এতিয়াও হোৱা নাই। হওতে হওতে আৰু লাগিব তিনি চাৰি বছৰ লাগিব আৰু তেনেকুৱা।
অ' উম।
বহুত ভাল এখন দলং বনাইছে এ, মানে তোমাৰ ধুবুৰী চহৰত সেইখন মানে, দলংখন আৰম্ভ হৈছে। আৰু দলংখন শেষ হ'ব তোমাৰ মেঘালয়ৰ ফুলবাৰী নামৰ ঠাইখনত হা।
অ'।
মানে ইমান দীঘল, মানে চব বাইছ বাইছ নে তেইছ কিলোমিটাৰ দীঘল হ'ব এইখন দলং।
অ'।
বহুত দীঘল হ'ব। তুমি মানকাচৰলৈ গৈছিলা নেকি?
কত?
মানকাচাৰ হাঠিঙি মাৰি সেইটো চাইডে।
নাই নাই এইবিলাক যোৱা নাই, নামেই শুনা নাই আজিয়ে শুনিলো।
অ' নাই এই তোমাৰ এই নতুনকে জিলা এখন গ গঠন কৰে নহয় ধুবুৰী জিলাখন ভাঙি এই মান হ হ মানকাচাৰ হ দক্ষিণ শালমাৰা মানকাচাৰ কৰিলে। আহ।
হয় নেকি ধুবুৰীখন মানে নাই এতিয়া?
ধুবুৰীখন আছে মানে ধুবুৰী যিটো দক্ষিণ ফাল আছিল দক্ষিণ ফালতটো ভাঙি দিলে ভাঙি মানে, মানকাচা তাৰ দক্ষিণ হালমাৰা জিলা কৰিলে হা।
অ'।
মানে ধুবুৰীৰ যিখিনি উত্তৰ আছিল উত্তৰখিনি উত্তৰ মানে নদীৰ উত্তৰ পাৰ খিনি এতিয়া ধুবুৰী, জিলা হৈ আছে দক্ষিণ পাৰ খিনি এতিয়া সেই ম মানকাছাৰ, হ দক্ষিণ শালমাৰা জিলা হ'ল।
হলে হ'ল দিয়ক আপোনাৰ পৰা, জানিব পাৰিলোঁ কথাটো।
হয় হয় তাৰে সদৰ ঠাই মানে হাতি মেৰি কৰিছে। সেইটো চেদ, সেইটো চাইট তুমি যোৱা নাই নহয়?
নাই যোৱা।
সেইটো চাইটো ভাল লাগে। আচ্ছা হ'ব বাৰু তোমাক পিছত ফোন কৰিম দিয়ক।
অ' দিয়ক দিয়ক ঠিক আছে।